হেল্ল' নমস্কাৰ। কাৰ?
নমস্কাৰ।
এতিয়া আমি ৰাইট এটা প্লেন কৰিব ওলাইছো দেই। নতুনকে মোৰ লগত তৌ যাব লাগিব ৰাইডটোত
উম
মানে ধুনীয়া পাহাৰৰ ফালে যাম চাগে আমি।
অঁ।
তেন্তটো বেছি খৰচ নহব কিন্তু। বুজি ন তাই ফাইভ হাড্ৰেড মই ফাইভ হাড্ৰেড হলে হৈ যাব এইটো প্লেন ট্ৰিপত। কি এই তোৰ বাইকত খাব চাৰিশ মান টকা তেল।
উম।
চাৰে তিনিশ বা চাৰিশ টকাৰ তেল খালে
চক থাকিয়েই গ'ল
ব কি ছশ টকা আমি খাই দিম।
উম।
আৰামত হৈ যাব এতিয়া আমি মন গলে কাইলৈ পঢ়িলে মানে গুচি যাব পাৰিম।
উম
যাম বুলি ভাবিলে।
তাকে,
হে,
আহ।
ইয়াপা জোনটো ওলাব
আহ।
আমি সেইটো দি প্লেনে মাৰি দিম, ট্ৰিপে মাৰি দিম দে।
উম।
এনেতো মাৰিমেই, কিন্তু কমকে এমাউণ্টটো পালে
আহ।
সেইফালে মাৰিম।
বেছি হ'লে, কথা নাই, আৰু
অ', দুটা জেগা আছে, চাবলগীয়া ধৰ
উম।
বেছি হ'লে, এইটো পলেন প্লেন কেনচেল কৰি, আকৌ সেইটো মাৰিম। মন্দিৰতো সেইটো বেছি মজা পাম। বাইপাছ-বাইপাছ এইটো বাইপছ নাই যে, এইটো টো নৰ্মেল। এইটো ৰাস্তাত গৈ পেলাই আকৌ সোমাই দিব লাগিব, সৰু সৰু ৰাস্তাই
উম।
ৰাস, পাহাৰৰ মজাটোও বেলেগ বাৰু সেইটো মিছা নকওঁ। উম।
উম, আৰু হোটেলত কেইদিন হ'ল, ভাত নাই খোৱা।
হোটেলত
উম।
মাৰিলে, একদম হোটেলত খাই গৈ আহিব পাৰিম।
বিন্দাছ।
তাৰে ধাবাবিলাক আছে নহয়, তাত। ক' পৰা, এটা যে মন্দিৰ আছে। মন্দিৰ নহয়, ধাবা টাইপ তটো হৈ যে বুদ্ধিষ্ট মনেস্ত্ৰী টাইপ, এনেকাে বনাই থৈছে, ধাবা আগফালে মন্দিটো মন্দিৰ নহয়, তাত সেই কুকিং কৰে মানে। পাকঘৰ, সেইটো পাকঘৰটো, ষ্টাইলটো বুদ্ধিষ্ট মনস্থ্ৰী টাইপ।
গ'ল্ডেন পাকৰা সেইটো ক'ত আছে?
সেইটো তো আছে নামচাই।
অহ অহ। টুং কি টুংটাংনে কি আছিল টুংটাংনে কি আছিল।
তুম জাং পিক
নহয় নহয়। এই টিনা কলিতা যে তই যে দিছিলি ৰিলটো।
আহ সেইটো আছে আনিনি।
উম।
ৰিলটো ভাল লাগিল ন চাই।
উম।
সেইকাৰণে তোলে চেয়াৰ কৰি দিছো।
পাৰিনে?
কি হয়?
ফেনৰ স্পিডটো
চাচোন কিমানত আছে!
পাৰিছোঁ দে।
যদি সদায় ওলাই থাকে। মই ঘৰত ঘৰপা নোলামেই আৰু আমি দুটা
অ'! একে দিনটো কষ্ট কৰিম আৰু পিছদিনাখন আৰু ট্ৰিপত ওলাই দিম আৰু।
অ'! কি লাগে আৰু মানে!
উম!
হয়নে!
তাকে,
ভাল লাগিব দে। কিবা এটা যেন কৰিলে হ'ল আৰু ভগৱানৰ কৃপাত। তোৰতো দেখা যাব এইকেইটাই কমপ্লিট কৰি লওঁ। তাৰপিছত ত' মিলাব লাগিব।
উম!
হ'ব। কিন্তু, এই ডাউন মাৰি দিয়ে যে সেইটো।
কালি দেখা নাই। তোৰ ঘৰৰ পৰা কৰোঁতে কেনেকা হৈছে, কাত খাই, কাত খাই যাই আছে।
এই দূৰত নোৱাৰে নেকি চাগে। কৰিবলৈ মোৰ মতে,
উম! এতিয়া কিন্তু, সেয়া, প্ৰব্লেম নাই। এ, নহয় পাৰে। কালিও, এইটো প্ৰব্লেম দিয়া নাই নেকি? মই ফাটি, ফাটি আহিছিলে যে।
অ'!
কিন্তু, এইখিনিয়ে কেনেকা হৈছে বা হিন্দু খিনি গম পোৱা হয়। এতিয়া আমাৰহে সোনকালে হ'বগৈ নেকি চাগে চবতকে।
অ'!
এইডালতো চেলে খাই আছে চাগে ছাগলী।
উম!
হু!
অ'! আই কালি জীয়েকে কৈছেগে তই মোক ফোন কৰি আমি কথা পাতিম আৰু একেবাৰে।
উম! উম! উম!
উচতাদ সি চবতে।
সেইটোৱে। কি' ভাল লাগিব, সি এইটো, এইটো বিদ্যাত সি নামিলে লগাই, লগাই ক'ব।
অ'! অ'! হে মাৰি থাকিব।
কথা ক'বও লাগিবতো তেতিয়া হে হ'ব।
তেতিয়া অ'!, অ'! এ, মাৰি থাকিব আৰু।
কিমান, মান দিয়ে?
এইখন বাইশ, তেইশ মান দিয়ে নেকি, ত্ৰিশো দিবগে লাষ্ট- ত' চলোৱাৰ লগত কথা।
উম, উম।
এই ফ্লাই অভাৰত দি দিব।
কিন্তু, সি হেৰি দিম, এই একজাস তাত ফটোৱাও আছে যে' চাউন টো?
ফুটা নাই, কাট- তা' আছে।
অঁহ সেইটোয়ে, তেল বেছিকে খাই থাকে।
নহয়। সেই বিলাক খুুলি- লে খাই বেছি।
কিন্তু, এপাত লগোৱাৰ পিছত যে' মজা লাগিব, এইখন খাতৰা।
আঁহ, গব-গবাই থাকিব। এ' হলে ইমান এটা নিদিব। ফূল চিষ্টেম কৰিলে'হে দিব।
যেনেও' অলপমান বেছি- ওলাব আৱ
তেওঁলোকৰ লগাব লাগিব। নৈখনত যে লগোৱা আছে- পাগলটোৰ
অঁ, অঁ
তাৰ খন'ন কেনেকুৱা এটা চাউড, এক্সেল যিমান দিবি চাউণ্ড সিমান ওলাই গৈ থাকে, সেইটোৱে ভাল লাগে বে।
ফৰ্ চিষ্টেম পাইপ ডাল পোৰা। সেইটোত দাইক ইঞ্জিনৰ পৰা হাৱাটো পাই যায় যে।
অঁ, এক্সেলটো যিমান দিবি সিমান মানে চাউডটো গৈ থাকে। মানে' একে অভাৰ লাউড নহয় আৰু, মজা বেছি চাউণ্ড এটা আহি থাকে আৰু। সেইটো'য়ে মজা লাগে। চাওঁচোন বাজেট বেছি হৈ গ'লে, সেইখনো তেন্তে আমি পাওঁ কি' ঠিক।
আহ হে
টো ভাল হ'ব এইখনত।
উম আৰুতো এখনৰ ডমিন। ডমিনা টুৰিং কৰিব পাৰি তো।
অ এ ইমান নাখাব ভালকে যদি আমি ছয় নমৰ গিঞাত লগাই লাহে লাহে গৈ থাকো।
অ দক্ষীণ তেনে আমাৰ কথা কৈছ।
আহ
এ নাই নাই তুৰখনে ঠিক আছে ৰাইড।
উম
মাইলেজটো চাব লাগিব নহয় চব ফালে মিলাব লাগিব নহয়।
উম লৰা লাৰক লৈ যাব পাৰিম। খোৱালে কমি যাব আৰু।
অ সেইটোয়ে। চালহে যিব পাৰিবি বাকিটো কাম নাই লাভ নহ'ব আমাৰ।
উম।
এতিয়া তোৰখনতে আমি যাব পৰা নাই, আৰু এটা আহ আনিলেতো চেইচেই।
উম।
আৰেন। খাই পাতি আমি পৰা নাই দুখ। দুই কত কি যাম।
উম' তোৰ তাত যদি স্পিডখন নথকা। এখন থকা হয় কেনেকুৱা হ'ল হয় ন।
মাতাল ধৰি থাকিলো হয়।
উৰি ফুৰিলো হয়, অ একজেষ্ট লগাই তেল কলষ্টা দিয়া সময়তে থাং থুং ফুটালো হয়।
উম, ঘৰৰ ভিতৰত মজাও দিব চাওঁ চাউণ্ডটো।
বেজডাল বেয়া দিয়ে এইটো ৰুম বন্ধ কঠা এনেকা বন্ধত থাকিলে। মই একজষ্ট। থকা বাইক তেটনেলত চাউণ্ডটো ভাল লাগে। পাহাৰত তেটেনেল বিলাগ যে বেয়া লাৰ্ড হৈ যায় বে।
উম, এই যে ইউটিউবাৰ এটা যে আহিছিল যে তাওনৰ ফালে যে চাইছিলি যে এই কেনেকুৱা চুতন দিয়ে বে বাই।
এ, হাম যা নহয় এইটোও নহয় এইটো হাইলেক্স এখনত আনিছিলে যে।
নহয় নহয়। অসমীয়াতে কৈছিলে।
চাইছিলো মই ব্লক। গুৱুৱাহাটীৰ পৰা আহিছিলে।
জানো কোন দুইটোৰপ কথা আছ কং কনতালোক দাই নেকি।
নহয় তা তেনা নাই নহয়
তাৰতো ৰাইন'খননো চানদান ম।
গ্ৰীণ কালাৰ তেনে। খনে।
অ, ৰতুন মডেলটো গ্ৰীণখন নহয় চিলভাৰৰ সেৰিটো যে সেইটো আছিলে।
অ, জানোঁ দেখিলে গম পাম চাগে। মই নাইদেখা ন। কৈছে আমাক এতিয়া হে ড্ৰিম কমপ্লিট কৰিব পাৰিম আৱ আমি বহুত সপোন আছে জিন্দিগিটোত পোৰণ হ'ব পাৰিলে হ'ল আৱ
উম
আশাটো চবই থাকে ন চবেই বেলেগ বেলেগ বাৱ ম‌ই কিন্ত ৰাই মাহিম
মানে তোক যে অথনি যে বস্তু ভাগ যে কৈছিলোঁ মই হ'ব নহ'ব মোলে সেই বস্তুভাগ যদি অকমান তোৰফালৰ পৰা যদি অলপ কৈ দিয় তোৰ লগতো ন ভাল এতিয়া ন মোৰ লগ আগত ভাল আছিলে আকৌ নোহোৱা হৈ গল ন
অহ
তোৰ ফালৰ পৱা কৰিলে তেতিয়া মোলে হৈ যাব পাৰে আৰু বুজি পালিনে নাই কোনটো কথা কৈছোঁ, এই যে ষ্টৰি দি যে তই যে চাইছিলি যে অথনি এই দোকাখনত দে দে দে দে দে চি চি উম তই কৈ দিবিচোন মোলে
কলে দিগদাৰ হ'ব বে কেনেকে কওঁ মই সিদিনাখনে নাই বুলি কৈছোঁ চব বেয়া মোক নিজে সুধি ছে আগত
উম
তই থকাতে দেখোন দেখাইছিলো তোক
নহয় নহয় তেনেকে কবি এতিয়া এখেত নাই বোলে একে মে। ত নকৰিবিয়া এইটো।
অ নাই তই নিজে নি নে। তেন্তা মাৰ ৰিপ্লাই পাই আছ তেন্তা মাৰি থাক। মই কৈ দিলে বেয়া হ'ব গৈ পিছত গোটেই গাল এ মানে লৰাখিনি মিলি থাকে বুলি ভাবে ভি।
মানে অকণ। টাইম লাগিব কিন্তু হ'লেও হুব নে চাগে।
উৰি যাব খালি খুব দিব লাগিব আৰাছ।
উম পুতলা বত্তাও আহি গ'ল।
উম।
উম ইংলিছ কুলা ভালে হৈছে।
পাইছিলে
এশ, নহয় এশ, এ গোটেই গাল কৰিছোঁ, যদি ভুল হয় থাকিব।
সুধাই নাই মই।
অ'হ মই কৰি থাকিব লাগিব।
অ! ত' উপভোগ কৰি থাক।
অহ!
উম!
তই নিজে মিলই থাক।
হা?
গৰুপুৰা মিঠা দি থাক, মিলাই থাক।
এ অকমান দেৰি দেৰিকে কৰে যে!
এতিয়া ফাৰ্ষ্ট যে। মোকো ফাৰ্ষ্টতে সেনেকেই দিছিলে, তাৰপিছত দেখা নাই নিজে মেছেজ, অ' তুমি কিয় মোক
এ হ'ব! হ'ব! গোটেইটো নকবি গে।
অ'হ!
তো আহি গৈছেগে, মোৰ বুইছা নাই?
কিয় চাইছ? কেলা! মোৰ, মোৰ, মোৰ বস্তুত চকু দিয়! অ এতিয়া মোৰ নহয় বাওঁ। নাই যোৱা ৰহ!
আমি এনেকে পাতিলে কিন্তু গম পাইছ? নাই? এনে হৈয়ে গল কাটি দে। উম! উম!